উছ
হেল্ল' অ শুনি চু, এ শুন তোক মোৰ কথা এটা কও ৰ শুনছ মানে কি জাননে এথ সতিজনে এইৰ লগত ভগীৰ লগৰতো কৰোতে শুনিছ তিজন বগীৰ লগৰতো কৰোতে বগীৰো মাজতে মানে মাততো নাহা হৈ গৈছে হলি
আ
অ মই তাক আপাৰ আছো মাত পোৱা অহা নাই মো হোৱা নাই মাতো অহা নাই তাৰপাছত আৰু তাই 'ত যায় ত'ত যায় তত যায় নাই যওঁতে যাওঁতে আহিল মাত ত সমকাল তৰো মাত নাই ত অলপ হেইটো এই খাইখিনিবট
আহ কি হলঅ বগি খজিলা ন বগি খজচ না
কি শুধিলা
এ কিমান পইচ কিমান পইচা কিমান পইচা
কি কিমান পছা
শুনছা না গেলি তাত
কি কিমান পিছা এ ফোনে ধৰা নাই একো যোগাযোগে ধৰা নাই খৰাই নে যোগাযোগ
কিয়া
আজানো আৰু তই ক'ত তই আজিনে আজিও তই ঘৰি ভ আছ হয়নে নাজানো আৰু তই আজিও ঘূৰিব গৈছ হয়নে তই মোক মক
নাই শুই আছো দো
অা নু খুছ নাই নছ চতে ক তে ন খুছ নি খুছ অ মো খুছো।
অ তাতে বহুত মানুহ যায় বহুত মানুহ যায় তাতে।
ক কত গৈছিলি কোট অ তাত সেইখনবা ক'ত হয়, কতাকাৰে কা মদ হৈছে মটয়েকাৰ মে সেইটো ক'ত হয়, কোন আন জেগাত বাপা ঔ ইমান দূৰ অকলে গেছো। অ হয় দে ইমান দূৰক লই গৈছ। ইমান দূৰক লৈ গৈছ তই, একবাৰ সুধবাও নোৱাৰবা যাও নে তেনেকাও নুশুধ। দাইৰেক ক হেই মই অমুকত যােই মই অমুকত যা মইও নোধোৱা আজিৰ পৰা, ময় কম মই অমুকত যামওঁ ত ম কত চা মইতো এনে যাবা নেদ নেদকাে নাথাকো।
তই যে নাযায় এনোৱে।
চ তানিমুনি চকু কেইটা মেলছো হে মই মুখত নিছো ই যা। খ আমান ইমান খং উঠি তাৰপিছত আৰু এ সেই টো যন্ত্ৰতটো চ খাদ্যয়ৰ পৰাই উওলাই কিনে হা
তাতে তাতে কুনি আছিল জানা নে নাই?
কোন আছে।
হেল্ল, তহঁতৰ ঘৰত তিন নম্বৰ সদস্যটোৰ লগ তহতৰ এখন তিনি নম্বৰ সদস্যটোৰ
উম কোন বন্ধু কোনটো বা কোনটো বা
শকতকে শকতকে মস্ত। আমাৰ মহাবিদ্যালয়
ৰ সছৰীকাৰে ৰি কত সছৰীকাৰে আৰু এইটো আৰু
থাতচি কাৰে ধি থত সছৰীকাৰে থি।
অ অ অ অ
দাড়ি চাৰি কাটি কিনে দেখা গৈইছে একডম কলা মলা।
উম।
কলা মলা একদম। হি হি হি
আমাৰ দেখি চাই সি।
হা
উম চাপে
আজি বগিৰলগত কি কথা পাতিলি? আজি বগিৰলগত
কি কথা পাতি হেই হেই আৰু কি কথা পাৰতিম আৰু এই যাৱাই যাৱাই কথা পাতিছো।
অ মোৰ খং উঠা নাছিল, প্ৰথমে মোৰ খং উঠা নাছিল। মই যোগাযোগ কৰি আৰু এটা ক'ত দিবা লাগে ৰ কৰি বা মোকোতো কবা পাৰে, মোক নকই সেইটো ক হলে আৰু এটা কৰি দিবা লাগে দে দে ন মোক কত দিয়ক খং উঠিছে মোৰ।
মই তাই এটা কৰছি, মই দুটা কৰিছো।
আৰু বোলে তিনিটা কৰি দিছে।
কট তিনিটা কৰিছে তিনিটা না দুটা কৰিলা বাহিৰিলোঁ পাহৰিলো কিন্তু দুটাই কৰিছিল নে তিনিটাই কৰিছিল।
ঠিকে আছে দে তাইকে হেৰি কৰিলো।
এই আহিছিলে চিন্তা অথবা না।
কৰ কৰ একালেতৰি কৰ আহ কৰ একালেতৰি টু। অ মোৰ লগতে কৰ।
আ আ।
তোৰ কথা ক মই লগৰ গিয়াই।
ভু ভু ক তাহলে।
অ অ অ, মেগী খাইছো এই হালধীয়া পেকেটটো খাইছো হালধীয়া পেকেটটো খাইছো। আহ কি দি খাই আছ?
কুকু কুহু কু ইস্।
আৰু এটা কথা কলে। ইল আছি গাইৰী তি! তুই ইগিলা যে তোক কৈছি ইহ আ মস্তম তিৰিমোৱা জান নে মস্ত তিৰিমোৱা কিবা এটা ভাবি মই কৰা নাই ই ই উম উ ডাইৰেক্ট কৈ দিছ তিৰিমুআ চালা তোৰ কথা মোক লগাবা আহে মোৰ কথা তোক লগাবা যায় তিৰিমুৱাজ জাত চালা।
ত আজ ত আজি গমাল।
অ কোন দিনা কৈছে?
চি পৰিজিনা সাতাই এ হ'ল কি?
উম উ উ আহ, থাকবি হা মই আছিলো মই মোৰ মই ভেট তে মানে এইগিলাক কাজিয়া লাগি আছিল হুম উ। চেই মই সেইবিলাক কাজিয়াৰ মাজত হেৰি থাকা নাই মই তাতে হে- ঠিক এনেদৰে মোৰ যে মোবাইল উমহু মোৰ যে যন্ত্ৰটোৰ ওপৰৰ এ এ এ আইনাখান ভাংচি সেই চাই কিনে মই দুখ কৰি আছিলো মানে যন্ত্ৰটো অন কৰিও চাহ নাই মই যে যন্ত্ৰটো এনেকে লৈ কিনে এ এ এ। সেই কাৰণ ছাই।
উঃ এ এ।
এ এ এই।
হয় আকৌ।
এ আ মই যে যন্ত্ৰ যন্ত্ৰটোৰ আইনাখান চাই কিনে দুখ কৰি আছিলো। আহি কিনে মোক ডাইৰেক্ট কৈছে এ এ এ তোমাৰ সেই যন্ত্ৰটো দি দিয়াচোন গুৰুটোৱে ইমান কৰে। তোৰ নেটৱৰ্কটো নেটৱৰ্কটো তোৰ নেটৱৰ্কটো।
অঃ।
উ, তোৰ নেটৰ্টো তোৰ নেটৱৰ্কটো।
তোৰে ন সোমাব দি আছে।
হেল্ল'!
শুনি আছো মই।
অ অ দে।
শুনছা না?
তহ মই কাল আহি না আহচ দেখোনচ। আহিঁছো দে আছো দে সে আৰু বাদ দে মোৰ ফালে আহি কিনে কৈছে আৰু যে-
দেখো।
অ অ অ, তোমাৰ যন্ত্ৰটো দিয়া মোক মোক আৰ সেইকাৰণে কৈছে তোমাৰ যন্ত্ৰটো দিয়া মোক ঠ্। মই দি দিছো আগবঢ়িয়াকে তাকো ভাৱ চিন্তা নাই ডাইৰেক্ট দি দিছো তাৰপিছত মোক আৰু কৈছে মো যন্ত্ৰটো মনে মনে হৈ আছে নে মানে এ এইটো ছটাকাৰে চা ই। লতাৰ লেন ত সেইটো হৈ আছে নে সুধছি মোক। মই বুলো নাই হৈ থাকা সটোচি কৰি দিয়াচোন। মই আৰু আ হ ললো যন্ত্ৰ তোমাৰ হাতত, মই লাইক আছো কিয়? কৈছে লৈ যা বোলে হা! কিয় তছত আৰু কৈছে আৰু এইটো এইটো সেই এইটো খণ্ডত এই উম যন্ত্ৰ আনা সেইনা এনেকা হাতত লৈছা মই বোলো হাতত লৈ আছা, মই প্ৰথম মই প্ৰথম দেই মই হাৰি কিনে মই বিশ্বাস কৰিবি না মইতো বস্তু সেই বস্তুটো খাই কিনেও ক'ব পাৰিম। হ প আৰু ধনতিয়া ত টো কিনা মই ক'ব পাৰি ম হায় কিনে হয় মোবাইলটো পিছে নিদিওঁ নিদিওঁ নিদিওঁ নিদিওঁকে হাঁহি কিনে কৈ আছিলোঁ। মই ততে কি কৰিছিল জান নাই ত ত হঠাৎ মোৰ গাত হাতলিবলৈ সুধিলাক তিল তে কি অকল মোৰহে মোৰ যন্ত্ৰ আছে নেকি সিহঁতৰোতো যন্ত্ৰ আছে আপুনি সিহঁতকোতো ক'ব পাৰে সিহঁত আপুনি ডাইৰেক্ট আহি মোক কিয় হল আৰু আপুনি হাত তোলিম বুলি কোৱা উচিত হোৱা নাই নহয়, মই মই নাজানো এইটো যে খণ্ডত যে এইটো যন্ত্ৰ আনিব নোৱাৰে, মই নাজানো ন। হয় ত তাৰ বগা মলতে সি দেখাই দি কিনে অস্তি সেইটো জানি ইটো জানে মই সেই যে মোক ক'বাত ব কোৱা নাই নহয় এতিয়াক লৈ কোৱা নাই, আপোনাৰ মুখৰ আগত থাকি সেনে কৈছোঁ এতিয়া কলে কোৱা নাই নহয়, মোৰ মই চা মই কৈছোঁ মোৰ বহুত মাথাটোৰ, মই বহুত কৈছো। নোৱাৰো উচিত নহয় আপুনি মোক ডাইৰেক্ট তাত হাত তুলিম বুলি কৈ দিয়া কি আপুনি য দি ইমান বাধ্যতামূলক হয়য়ে বেৰাত লিখি থৈ দিব লাগে। এ হঠাৎ কাই কিনে মোবাইলত যি বোলে গাত তুলিমো লগা কিবা চিত কথা হয় নেকি? কি সেনেকুৱা কৈছো মুখৰ আগতে। তই চে মুখখান বেচাইছ মই দেখে না কৈছো তাত আৰু কৈছে নালাগে নালে তোৰ মু মোবাইল দে, মই বলো মই মোবাইল নিদিওঁ, মই লাগা হয় এই এই সেইটোৰ এক চাৰি তলত যাই কিনে আপোনাক দেখাই কিনে মই যন্ত্ৰ চাম তথাপি মোবাইলটো থচ গুচি আহিছোঁ আৰু আৰু চ অকল মোক হয় আপুনি এই বেৰাত লিখ খি থৈ দিব বুজি পাইছে নে? বেৰাত লিখি থৈ দিব, খানা বুলি কৈ গুচি থ আ টা বাঢ়িলে মানে আটাৰ পৰা দেখা না কৈ কিনে গুচি আছোঁ তাত মোক একো কবা নোলা নৰি কিনে বোলে তাতে যিকেইটা আছে বগামূ্লা ধৰ ই হেডগীত আছে নহয় হেড যাক বলৈ দম থৈ গুচি গৈছি তহতে মোবাইল যন নোলাবি কিন্তু ধম দম দি থৈ গুচি গৈছে মোক আ ভগৱানৰে, সেই সেই সেই গুৰু এ হ কম দে সেই গুৰুতো যাৰ পিছতহে মই বেয়া উ ভাষাই দি গালি দিছোঁ বুজছ? সেই গুৰুত আগত দিয়া নাই সেই গুৰুতো যাৰ পিছত দিছোঁ মই খংটো কমাব নোৱাৰিলি ন মই সেইটো সেইটো কথাও লগাই দিবা লাগে।
ইতন ঘ, ইতন কওক এ কোনটো আছে কোনটো?
এ মই নাম চাম নাজানোঁ কিবা এ একো কব নোৱাৰো নহয় নামটো। কিবা অ দন্তিয়া নত হচও কাৰে নো আৰু প আছিল অসমীয়াৰ। শুনিছা নে? হেল্ল'।
তই শুনি আছা নাই, দেখাত কেনেকুৱা ব'লো। তোৰ মাততো আহা নাই দেখাত কেনেকুৱা সেইতো সুধি আছো মই।
এ দেখাত কিবা চচমা পিন্নে, অলপ হাঁহি ।
চচমা পিনহে অলপ হাঁহি মুখ অ' অলপ চিনি পাইছোঁ হপাই দে।
অ' মই অ' মই প্ৰথম ভালকে কৈ আছিলোঁ।
মই মই তোক মই এখন এ
এ হে হে হে। বাপ্পাও শব্দ ইমান শব্দ নকৰিবি।
হ'ল হ'ল।
অ'।
হ'ল। সাজো কৰি আছোঁ।
অ', অ' দে।
আৰু কৰিম।